হেল্ল'
হয় কওক।
নমস্কাৰ কি কৰিছে?
হেল্ল',
হেল্ল, ' হয় নমস্কাৰ।
হয় কওঁকচোন।
কি কৰিছে কি কৰিছে?
এয়া আৰু ভাত‌-পানী খাই বহি আছোঁ। আপুনি?
হয় হয় ময়ো এই ভাত ভাত পানীকেইটা খাই ময়ো এই ভাত পানীকেইটা খাই বহিছোঁ আৰু
হয় হয়।
শুনিব পাৰিছানে? বাকী খা-খবৰ আৰু কি ক'ব ঠিকেই আছোঁ আৰু -
আপোনালোকৰ সেইফালে পানী হয় হয় হয় আমি এই জিকা ভাজি আৰু দালি।
হয় বাকী বতৰটো কেনেকুৱা আপোনালোকৰ ফালে?
আমাৰ ফালেতো বানপানী হৈছে মাথাউৰি ছিগিলে। এতিয়া মানে খেতি পথাৰলৈ যাবলৈ অসুবিধা হৈছে।
অঁ,
পানী পানী হৈ গৈছে গোটেই হয় আপোনালোকৰ সেইফালে কিবা পানী দুনি হৈছে নেকি বাৰু অসুবিধা-
আমাৰ পানী হৈছিল তাৰপৰা- এতিয়া ৰ'দৰ প্ৰকোপটো বাঢ়িছে এতিয়া বৰ্তমান বৰষুণ দিছে বাৰু তাৰপিছত মানে বানপানী হৈছিল শুকালে।
হয় হয়।
উম তাৰপিছত আপোনালোকৰ ঘৰত মানুহ কোন কোন আছে?
তে দাদা আছে, মা আছে, দেউতা আছে আৰু মই।
অ হয় হয়।
হেল্ল',
হয় হয় মই শুনি আছোঁ।
হয় আপোনালোকৰ সেইফালে কাৰেণ্টটো আছে নাই বাৰু
কাৰেণ্টটো আছে। আছিলে এতিয়া জানো পাই আছে নাই মই সেইটো ইমান ভাল ইমান ভালকে নাজানিম। তাৰপিছত খেতি বাতি কেনেধৰণে কৰা হৈছে।
খেতি বাতিটো আমাৰ কৰি আছিলোঁ এতিয়া এই পানীৰ ফলত মান আমাৰ মাথাউৰিটো ছিগিলে। সেইবাবে আমি খেতি পথাৰলৈ যাবলৈ অসুবিধা হৈছে আৰু খেতি কৰিব পৰা নাই মানে বেছি নাই আৰু এবিঘা ডেৰবিঘা মান খেতি কৰিবলৈ আছে আৰু-
হয় হয়। আমাৰ বহুত মাটি নহয়। আমাৰ বহুত মাটি বাৰীত ঢেৰ মানে আপোনাৰ ষাঠি বিঘা মান মাটি বোকা দি থোৱা আছে আপোনাৰ ত্ৰিশ বিঘা মান ৰোৱা হ'লেই। এতিয়ালৈকে তাৰপিছত তেনেকে খেতি- বাতি কৰি থকা হৈছে আৰু আৰু ৰ'দৰ প্ৰকোপত মাত্ৰাত। মানে টিকাপতা ৰ'দৰ প্ৰকোপত আপোনাৰ খেতি লৈয়ে যাবলৈ অশান্তি হৈ গৈছে। সেইবাবে কম কমকে ৰুই আছো- আৰু এইবাৰ অলপ কমকে কৰা হৈছে ষাঠি বি ষাঠি বিঘাহে মাটি কৰিছোঁ। যোৱা বছৰটো আপোনাৰ সাতশ বিঘা আঠশ বিঘা মাটি কৰিছিলোঁ আমি।
হয়।
এতিয়া অলপ কমিছে আৰু ৰ'দটোৰ বতৰটো বহুত বেয়া।
দিয়েনে। হয় হয় আপুনি আধি দিয়ে নে নে নিজেই কৰে?
নাই নাই ঘৰতে কৰোঁ আমি আমাৰ ঘৰৰ মানে মানুহখিনিয়ে মিলিয়া আৰু কৰোঁ।
হয় হয় হয় আপোনাৰ আৰু মাট- টি হালোৱা কিবা কিবি কৰিবলৈ আছেনে হাল বাবলে?
নাই নাই আমাৰ গোটেইখিনি মাটি বোকা দি থোৱা আছে, মানে ৰুলেই হ'ল আৰু।
হয় হয় আপোনালোকৰ ঘৰৰ কাষ- ষৰ যদি কাৰোবাৰ হাল বাবলৈ আছে তেন্তে মোক- কনটেক্ট কৰিব মানে খবৰটো জনাব। মোৰ এখন ট্ৰেক্টৰ আছে মই গৈ হাল বাই থৈই আহমগৈ।
হয় মই জনাম বাৰু যদি আমাৰ এইকণত ক'ৰবাত হাল বাবলৈ আছে। উ।
হয়।
বাকী আপোনালোকে হেনো কিবা মানে- ধৰ্মীয় কিবা খোল তালৰ লগত কিবা জড়িত- মানে এনেকৈ দুসাৰ।
হয় হয় হয়।
সেইটো কিমান দূৰ সত্য মানে কেনেধৰণে?
আমাৰ এতিয়া- দুহাৰতটো হয় আমাৰ এতিয়া দুহাৰ শিকাতো বেছি দিন হোৱা নাই। তাৰ আগত আমি, গায়ন-বায়ন শিকিলোঁ, গায়ন বায়ন শিকা- এতিয়া আমাৰ অ- অ সফলিত হ'লো আমি গ্ৰায়ণবায়নত আমি বহুতো জেগাত- আমি গায়ন-বায়ন গাবলৈ গৈছো এতিয়া আমি আমাৰ কমলাবৰয়াসত- এতিয়া গায়ন বায়ন এতিয়া আমাক- এজন গুৰুৱে আমাক দোহাৰ শিকাই আছে আমি মানে - লাহে লাহে মানে পৰা হৈছোগে আৰু। বাকী আৰু কিছুদিনৰ পিছত- পিছত আমি ভাওনা চলাব পাৰিম বুলি আমি ভাবিছো।
আশা আছে আৰু- মানে- পাৰিব যিমান পাৰে আপোনাল আপোনালোক মানে সেইটোৰ ওপৰত অলপ গুৰুত্ব সহকাৰে মানে গুৰুত্ব- ত্ব সহকাৰে যদি আপুনি জ্ঞানখিনি আহৰণ কৰে। তেতিয়া আপোনালোকৰ মানে সফলতা হ'ব বুলি মই ভাবোঁ।
হয়।
আৰু যিমান পাৰে আগুৱাই যাওক তেতিয়াহে নৱপ্ৰজন্মখিনি- খিনিয়ে আপোনালোকৰ পৰা তেনেকে- উৎসাহ পায় বা আপোনালোকৰ পৰা জ্ঞান আহৰণ কৰিব পাৰিব।
হয় হয় এইটো আপুনি বহুত ভাল কথা কৈছে আমি যিমান পাৰোঁ আমি- উঠি অহা নৱ নৱপ্ৰজন্মক আমি শিকাবলৈ চেষ্টা কৰিম শিকিব শিকাম আমি।
হয় আজিকালিতো প্ৰায় ভাওনা সংস্কৃতিওতো ভাওনা সংস্কৃতিয়ে হওঁক এতিয়া ধৰ্মীয় সংস্কৃতিটো প্ৰায় বিলুপ বিলুপ্ত হৈ যোৱা নিচিনা হৈ গৈছে। যদি আপোনালোকে তেনেকে শিকি পিনি শিকি পিনি যদি আপোনালোকে নৱ নৱপ্ৰজন্মটোক আগলৈ মানে এনেকে উলিয়াই আনিব পাৰে বা শিকাব পাৰে তেতিয়া আমাৰেই গৌৰৱ আমাৰ অসমীয়া জাতিটোৰ গৌৰৱ। ধৰ্মীয় সংস্কৃতিটোলে বহুতো অৱদান আগবঢ়োৱা হ'ব আপোনালোকৰ।
হয় হয় এইটো আমি আমি ভাওনা সংস্কৃতিতো আমি নৱপ্ৰজন্মক আমি নৱপ্ৰজন্মই এইটো ধৰি ৰাখিব লাগিব। এইটো, ভাওনা সংস্কৃতিটো লাহে লাহে বিলুপ্তি পাই গৈছে। আমি যদি এনেই ভানা সংস্কৃতিটো যদি এ চলাই নেথাকোঁ তেতিয়া কি কিছু দিনৰ মানে কিছু বছৰৰ পিছত আমাৰ এইটো ভাওনা সংস্কৃতিৰ বিলুপ বিলুপ পাই যাব।
হয় হয় বিলুপ্ত হৈ যাব আমাৰ সংস্কৃতিটো আমিয়ে যদি আমাৰ সংস কৃতিটো আমিয়ে যদি ধৰি ৰাখিবম নোৱাৰো তেতিয়া কোনে ৰাখিব, হয় নাই? মানে ধৰক আমি সেইটোৰ ওপৰত চৰ্চা কৰিব লাগে সেইটোৰ ওপৰত মানে আমি, গীত মাত গাব লাগে ধৰক। সকলোকে জনাব লাগে, শিকাব লাগে।
হয়। হয়, এটা কথা কওঁ আপুনি ফো ফোনটো অ, হেইটো কৰিলে ভালেই হ'ল আৰু
হয়।
কিছু মাহৰ পাছত আমাৰ নামঘৰতে আমি এ ভাওনা প্ৰদৰ্শন কৰিম।
হয়।
আঁ, আপোনাক মই এতিয়াই নিমন্ত্ৰণটো জনালো আপুনি আহিব আপোনাৰ পৰিয়ালক লৈ আহিব।
হয় হয়।
আহিব ভাওনা চাব, মানে আমি ভাওনা চা চালে আমাৰ মন প্ৰাণ ভাল হৈ থাকে।
হয় হয়। ‌আপুনি ধুনীয়া কথা এটা ক'লে আৰু ধন্যবাদো জনালোঁ মোক নিমন্ত্ৰণ তন কৰাৰ বাবে। মই বাৰু কিমান টো যাব পাৰো নে নোৱাৰো সেইটো সঠিককে ক'ব নোৱাৰিম, তাৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছো আপ আপোনাৰ ওচৰত, মানে মই মই অ মানে পঢ়াৰ ক্ষেত্ৰত মানে যোৱাৰ কথা আছে এফালে। সেইহেতুকে মানে মানে থাকিব পাৰিম নে নোৱাৰিম, মই ইমান এটা ক'ব নোৱাৰিম।
আঁ,
আৰু ধৰক আৰু বিশদিন দিনমানৰ পিছত হয়তো মই ইয়াৰ পৰা যাম। দূৰলৈ সেইবাবে থাকিব নোৱাৰিবও পাৰোঁ, তাৰ বাবে আপুনি বেয়া চেয়া নাপাব।
হয় হয় হয়।
আমাৰ পৰিয়ালৰ মানুহ যাব বাৰু
হয় আপুনি? পাৰিলে আহিব নোৱাৰিলেও একো কথা নাই আপুনি আপোনাৰ পৰিয়ালৰ মানুহ পঠিয়াব আমি যাম বাৰু নিয়মত। আসন জনামগে
হয় হয় অ আৰু বাকী খোৱা বোৱাটো কেহেদি খালে বুলি ক'লে?
খোৱা বোৱাটো মই জিকা ভাজি আৰু দালিয়ে খালোঁ।
হয় মই খালোঁ তোমাৰ অ আপোনাৰ হৰি পঁইতা ভাত মানে এনেকে ভাত পানী দি থোৱা আছিলে পঁইতা ভাতে দি তাৰপিছত মাক হয় শুনিছেনে শুনা পাই আছেনে? মানে পঁইতা ভাতে ভাতৰ পঁইতা ভাতৰ সৈতে গৰৈ মাছৰ পিটিকা কৰি ললোঁ তেনেদৰে খোৱাটো হ'ল আৰু আমাৰ
অ হয় হয় হয় হয় পইতা ভাত বুলি কওঁতে মোৰ মানে লোভৰ পানী বৈ গৈছে। আমি এই গৰমত আমি পঁইতা ভাত খাব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত মানে ভাল পইতা ভাতটো খাব লাগে এই বস্তু চ আমি পইতা ভাত খাবলৈ পোৱা নাই বাৰু আৰু আপুনি ক'লে যেতিয়া মনত কৈ দিলে আকৌ খাব লাগিব এবাৰ
হয় হয় পঁইতা ভাতটো মাজে মাজে খাই থাকিব লাগে বহুতো প্ৰটিন আৰু দেহত দেহৰ বহুতো মানে আপোনাৰ দেহটো ঠাণ্ডা কৰি ৰাখে। লগতে আৰু বহুত ক্ষেত্ৰত পঁইতাভাত বহুত মানে ঔষধি গুণৰ ফালৰ পৰা পৰাও ভাল সেইবাবে পঁইতা ভাত মাজে মাজে খাই থাকিব লাগে সেইবাবে মই নিতৌ পইতা ভাতেই খাওঁ।
হয় বহুত ভাল কৰিছে আপুনি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে।
হয় পইতা ভাতত বহুত মজা আছে মানে খোৱাৰ
হয় হয় পইতাভাতৰ লগত যদি আমি অকণমান খাৰলি লৈ লওঁ আৰু তাৰ লগত অকণমান আচাৰ লৈ লওঁ
হয় হয় হয় লগতে খৰিচা হ'লে আৰু ভাল খৰিচা আৰু মাছৰ পিটিকা, ‌ গৰৈ মাছ পুৰি কিনি যদি আপোনাৰ পিটিকা কৰি লই সেইটো আৰু সুৱাদিছ হয়। খাবলৈ
হয় হয় হয় আপুনি এদিন মোক মাতিব বাৰু খাবলে
হ'ব হ'ব আপোনাক মই নিমন্ত্ৰণ কৰিম বাৰু এদিন খাবলৈ
হয় হয় আমাৰ এইফালে মানে মাছৰ পৰিমাণটো কম আপোনাৰ লে মানে মাছটো অকমান পাই বুলি মই শুনিছো বাৰু
হয় হয় আমাৰ এইখনত মানে বিখ্যাত এখন নদী আছে সেই নদীখনতো ঢেৰ ঢেৰ মাছ পোৱা যায়। আমাৰ এইখনত মানে পিছলা নদী বুলি এখন নদী আছে সেই নদী খনত মানে তিমি মাছো, তিমি মাছো বহুতো পৰিমাণে পোৱা যায় আৰু কালি মানে এটা বৃহৎ পৰিমাণৰ এটা দনিকণা মাছ ধৰিলোঁ প্ৰায় প্ৰায় এক কুইণ্টেলমান ওজনৰ এটা দৰিকনা মাছ ধৰিলোঁ সেই দনিকনা মাছটোৱেই মই পুৰি পিনি পিটিকা কৰি খালোঁ
হয়-হয়-হয় গোটেই মাছটো আপুনি পিটিকা কৰি খালে নে নে আপুনি ভগাই মানে পৰিয়ালৰ সকলোকে দিলে নে অকলে খালে?
মই-মই মানে তেনেকৈ মাছ ভগাই খাই বেয়া পাওঁ আৰু লগতে সেই মাছটো মোলে আটেহে হে মানে এক কুইণ্টেলৰ দৰিকনা মাছটো। মোৰ কাৰণে মানে কমে-কমেহে আৰু সেই মাছটো।
হয়-হয় হয় আপোনাৰ চেকেণ্ড হয় আপোনাৰ শৰীৰো বহুত হৃষ্টপুষ্ট হ'ব চাগে আপুনি যেনেকে কৈছে
হয়-হয় মোৰ শৰীৰ-শৰীৰটো বহুত সুস্থ, পুষ্ট লগতে মোক মানে তাহানিৰ দিনৰ ভীমৰ লগতো মোক তুলনা কৰা হয়।
হয়-হয়-হয়।
কিমান দূৰ সত্য মই সেইটো ইমান নাজানো। সেইটো কিন্তু ৰাইজে মোক মানে তুলনা কৰে তেনেকে
হয়-হয় হয় আপোনাক দেখিছোঁ বাৰু মই
হয়।
মাজতে দেখিছিলো এদিন আপোনাৰ মানে স্বাস্থ্যটো বহুত এটা আগৰ দিনৰ মানুহৰ দৰে ওখ পাখ হয় আপুনি।
হয়। হেল্ল'
মই মানে স্বাস্থ্যৰ প্ৰতি বহুত যত্ন লওঁ, সেইটো কাৰণে মোৰ হয়তো স্বাস্থ্যটো এতিয়া এতিয়াও এতিয়া বুঢ়া কাললৈ ইমান এটা ধুনীয়া হৈ আছে।
হয়-হয়।
আৰু খোৱাৰ প্ৰতি যত্ন-যত্ন, খোৱাৰ প্ৰতি যদি যত্ন লয় হয়, কওকচোন
হয়-হয় কওকচোন, হয় কওক?
অ খোৱাৰ প্ৰতি যদি আপুনিও যত্ন লয়, তেতিয়া আপোনাৰো শৰীৰটো মানে সুস্থ সুস্থ-পুষ্ট হ'ব আৰু লগতে বলৱানো হ'ব। মানে যদি খোৱাৰ প্ৰতি যত্ন লওঁ খোৱাৰ প্ৰতি যদি আপুনি যত্ন নলয়, তেতিয়া আমাৰ ওচৰৰে এজন মানে ব্যক্তি আছে আমাৰ